অ হেল্ল' অ অ হেল্ল' হেল্ল' কে আছো।
কি কৰিছে?
এই মাত্ৰ বিচনাত উঠিছোঁ। খাই বয় এই অ
খোৱা লোৱা হ'ল। এইবিলাক চাফ চিকুণ কৰি কিনে এই মাত্ৰ বিচনাত উঠিছোঁ আৰু।
অ। তোমাৰো হ'ল খোৱা লোৱা?
ভাল হ'ল। অ আজি সোনকালে হ'লহে দেখোন
উম সোনকালে খালো আৰু বৰষুণ বতৰ কিনো কৰি কৰি থাকিম ইমান গৰমো নাই ন?
অ সেইটো কাৰণে আমিও সোনকালে খালো। অ
উম
বেছি গৰমো নাই।
ক'ৰবাত গৈছিলে আজি?
আজি বজাৰত গৈছিলো।
অ
এ অলপ কাপোৰ বজাৰ কৰিব আছিল। চব্জিৰ বজাৰো
অ
চব্জি নাছিল চব্জি বজাৰ কৰিলো। ইমান দাম হৈছে বস্তুবিলাক।
কি কবা আৰু বস্তুৰ দামে খাই দিছে।
অ
অলপ পইচা লৈ গ'লে মোনাখন ভৰ্তিয়ে নহয়।
নহয় আজি আৰু সোমবাৰ নহয় নিৰামিষ।
উম। এ নিৰামিষ খাইছা?
আজি নিৰামিষ খাইছোঁ।
অ
সোমবাৰ। বলে বম যোৱা নাই?
উম
অহ সোমবাৰ মানে, হে নাই ঢালা নাই?
অ সেইটো কাৰণে।
অ ঠিকে আছে দিয়া।
আমাৰ ইয়াৰে ওচৰৰ মন্দিৰ ভীমা শংকৰ বুলি কয় ইমান পানী হৈছে
অ দেখিছো মোবাইলত
অঁ
এইবেৰ এইবাৰ মানুহ যোৱাও নাই পানীৰ কাৰণে
গৈছিল নেকি ৰাতি কালি যোৱাকালি যাই নহয় শনিবাৰে ৰবিবাৰে ইমান যোৱা নাই অলপ গৈছে কি অ কিন্তু মানে পূজা কৰিব পৰা নাই
আৰু পানীৰ কাৰণে মানুহবিলাক যৱা নাই
যোৱা নাই অ আৰু বৰষুণ দি আছে ন নেৰা নেপেৰা বৰষুণ দি আছে
উম
এনেকে যাব
জ্বৰপে পানী ধালিলো পথম কোন দকত ছানা নাদৰ পানীও ঢালিলো সেই গংগাৰে পানী কি কৰব আৰু পানীৰ কাৰণে ক'ত যাব আৰু
অ আৰু চব কি লেতেৰা পানী ভাল পানী চব সমান হৈ গৈছে না
অ ভীমা শংকৰ ধন কিমান লে তেৰা পানী আইছে ইমান চাফা পানী বিলাক ক'ৰ পৰা আহিছে এইবিলাক পানী বাহ অনবাতটো এনেকুৱা নাছিল
অঁ
এইবাৰে এনেকুৱা হ'ল একবাৰো এনেকুৱা দেখা নাই
অ এনেকুৱা হোৱা দেখা নাই কিন্তু
উম
এনেকুৱা পানী অহা
তাতে টিৰপাল চিলপাল পাৰে হেৰি কৰি তম্বুট চম্বুট আনিছে তাৰমানে পেণ্ডেল চেডেল দিছি
অঁ দিছে
উম সেইবিলাক দেখাই গৈছে
অঁ
এ ওচৰে পাজৰে মানুহ গৈছে আৰু যত পানী যা কাৰণে ভয় নাই আৰু
পৰা নাই ইমান পানী হয়ছ
উম উম উম পানী ধৰিবা পৰা নাই বামুণটো অল একবাৰ দেখছিলো তাতে ঢালা জেগা খিনিত বহুত বাপৰে বাপ টানী লৈ যাব
অ এই দলং চলং ওটায় লৈ যাব
উম ভয় লাগে অ দলং খন ভয় লগা ন বাঁহৰ
এইবাৰ সঁচাকে প্ৰকৃতি একদম মানে খঙাল হৈ গৈছে মানে চব অ সেইটোৰ কাৰণে মহা
কলি যুগত মানুহ বিলাকে কাকো চিনি নাপায় চবে নিজে ৰজা
সঁচাকৈ একদম বেয়া দিন পৰিছে দেই অ
চব দুই নম্বৰি
অঁ অঁ
এ এনেকা হৈছে না আপ
অ অ
ভগৱানৰ সহ্য নহয় ন
হয্য নহয় সেইটো, আজি সোমবাৰ আজি কিমান এটা ভাল দিন। শাওনৰ প্ৰথম সোমবাৰ, কিন্তু অহ মন্দিৰ যাব পৰা নাই।
উম'
ভগৱানক মানে খং হৈ গৈছে। মানে নিয়ম কানুন একো নোহোৱা হৈছে নহয়। আজি নিৰামিষ নহয় আজি অ এই- তিল বতিলোঁ আৰু আলু বইল কৰি কিনে ভাজিলোঁ। আৰু পটল বেচনেদি ভাজিলোঁ। দালি এখন পাপৰ। পাপৰ-
নিৰামিষতে হে নিৰামিষত বহুত কিবা বহুত লাগে।
নিৰামিষত বেছিকে লাগে আৰু অহ। আৰু নিৰামিষত মানে দালি ভাত এনেকে খাব নোৱৰি অলপ- হেৰি আইতেম হলে ভাল ভাল লাগে আৰু।
অঁ অঁ' চবফালে পানী পানী পানী দেখি দেখি দেখি বেজাৰ লাগিছে মোবাইলত।
অঁ' মই সেই পানীয়ে চাই আছোঁ।
আৰু ইফালে দেল্লীত প্ৰতিবাদ।
অ' সেইটো কিবা দুনীয়াখন কিবা হৈ গৈছে।
এই পৰীক্ষাতো চ ল'ৰা ছোৱালী বিলাকে ইমান পঢ়ে হাঁ।
অঁ অঁ'
এ সিহঁতক কিয় প্ৰতিবাদ নকৰৰিব দুই নম্বৰি কৰে।
অঁ' এই বৰষুণত বৰষুণত অঁ এই বৰষুণৰ তলত- থাকি থাকি-
ইমান কষ্ট কৰিছে অঁ বৰণ ভিজি ভিজি-
অঁ'
নিজৰ জীৱন চোৱা নাই আৰু।
চোৱা নাই।
উম' পঢ়াটো কষ্ট আছেতো উম'। এই কষ্টটোত মানুহ দুই নম্বৰি হয় পেপাৰ যদি- এৰি কৰে ফেনডিল কৰে।
অঁ অঁ'
তে তু কে বেয়া নালগিব।
বেয়া লাগিব ত ত।
আহ'
কিছুমানে নপঢ়াকে পাছ কৰিব কিছুমান পঢ়ি কিনে পাছ নকৰিব।
উম।
এনকুৱা হোৱা নাই কিছুমান নপঢ়ৰাকে পাছ কৰে কিছুমান পঢ়ি কিনেও পাছ কৰিব নোৱাৰে।
অঁ'
এনকাই।
এইটোৱে।
মানে কষ্ট কৰে ইমান দিনে ৰাতিয়ে। পঢি শুনি, সেটো কাৰণে। কলা কি বনালে আজি।
আজি আমি আমাৰ মাছে আছিল আজি কালিৰ মাছ আছিল মাছে খালোঁ।
অ সোমবাৰে মাছ খায় নেকি।
উম‌ খাওঁ।
অ অ
এ বনালো।
অ অ অ
দুপৰীয়াখনান সত গলো একঘৰৰ হেৰি আঙুঠি পিন্ধোৱা পৰ্ব আছিল তাতে গলো।
হয় নেকি।
উম তাতে খায় বৈ আহিলোঁ।
ওচৰৰ হয় নেকি না কি।
অলপমান যাব লাগে আমাৰ সম্বন্ধীয় মানুহ হয়। আজিকালি কি আঙুঠি পিন্ধোৱা পৰ্বতটো দেখোন বিয়াত দৰে একে মানুহ ইমান মানুহ মাতে। বস্তুও ইমান দিছি আজি একেদিনাই আৰু বিয়া আছে, জোৰোণ আছে।
কৰ্ট মেৰেজ হৈ গ'ল আজি তাতো কিবা নিয়ম কৰে। অহ নিয়ম কৰে অহ। ফটোশোট কৰিব।
উম। ইমান নিয়ম হৈছে যিমানে বস্তুত দাম হৈছে সিমান বেছি ধৰ খৰচা হৈছে আজিকালি মানুহৰ।
সেইটো আৰু কাপোৰ কইনাকো কাপোৰ চাপোৰ দিয়ে দৰাকো কাপোৰ দিয়ে।
আজি আঙঠি পিন্ধা দিনাই কি আঙঠি দিছে সিৰা আঙঠি দিছে।
হয় নেকি।
উম আৰু মোবাইল দিছে এটা।
অ
লৰা ল'ৰাটো আহিছে তাৰপাছতে কাপোৰ দিছিল। দুইযোৰা কাপোৰ বেছি দিয়া নাই আজি। জোৰোণত দিব আৰু, কাপোৰ দুই জোৰা দিছে আজি। আৰু দিছে বহুত বস্তু মূখত ঘহা বিলাক দিছে আৰু।
অ আৰু আঙুঠি পিন্ধাতে ইমানখিনি দিছে আৰু জোৰণ আছে, জোৰণ আৰু আছে।
আৰু জোৰোণ আছে আৰু কি আজিকালি দেখোন সেই কৰে। ছোৱালীকো পিন্ধাই ল'ৰাকো পিন্ধাই একেলগে একেদিনে।
আঙুঠি অহ।
অ
অ
সেইবিলাক নিয়ম নাছিল।
অ আগতেও আছিল আঙুঠি পিন্ধোৱাটো। এইটো চিন কৰি থৈ দিয়ে আৰু।
অ দুটাই দুয়োটাক পিন্ধাই আজিকালি উম।
ছোৱালীও পিন্ধায়।
ইমান খৰচ কৰছে আজিয়ে। বা।
অ আজিকালি মানে চব কৰ্মতে খৰচ কৰে।
উম উম।
এই এই সৰু তুলনি বিয়া যি কয় এইবিলাকতো চাৰি দিন উম দিনাখনে চোন কিমান খৰচ কৰে।
কৰে।
সেইদিনাখনতো মাছ-মাংস চলে আৰু ভালকৈ পাৰ্টি দিলেটো আৰু আছে
আৰু সিদিনা পাৰ্টি সেইদিনাও খৰচ আছে। দুইখন বিয়া হয় দুয়দিন খৰচ হয়।
অ। আজিকালি সাধাৰণ জন্ম দিনতো মানে কিমান খৰচ
জন্মদিনত ক'ত পাতে? হোটেলত পাতে
হোটেলত পাতে।
উম হুম
এইটো যাৰ পইচা আছে সেইবিলাক সেইবিলাকে কৰে আৰু যাৰ পইচা নাই নকৰে আৰু।
একোৱ নকৰে, আমাৰ পইচা নাই আমি একোৱেই নকৰো। সানদি থৈ দাওঁ।
আমাৰ আৰু নবেদ খান দি চলে ন কেতিয়াবা আৰু নবেদ খানো দিয়া নাযায় গমে নোাপোৱা নাযায়।
হয় দিয়া।
সেনেকোৱা। আমাৰ আৰু মাহঁতে গমেই নাপায় জন্মৰ তাৰিখ কি।
উম।
টকাৰ ওপৰতে খেল আজিকালি
এতিয়া আৰু ধৰ মানে কি জন্মদিন বুলি আৰু মানে হোটেল হওক, ৰেষ্টুৰেণ্ট হওক, যিকোনো ঠাইতে কৰে আৰু।
উম তাৰমানে এৰিত ঘৰত কামতটো বেছি হয়, নিজে কাৰোবাক কৰিব লগা হয় লেতেৰা-পেতেৰা হয় কাৰণে চব বাহিৰত পাতে।
বাহিৰতে পাতে অ, অ তাতে পইচাটো দিলে সিহ তাতে খোৱা-লোৱা সেই সিহঁতে হেই কৰে দায়িত্বটো লয়। ভালো হৈছে কিন্তু অ। ভালো অ কিন্তু ঘৰত মানে অসুবিধা কিছুমানে ধৰ ঘৰত মানুহ বেছি নাথাকিব পাৰে কাম কৰা, অসুবিধা নাপ পায়, জাগা নাথাকে কিছুমানৰ অ অ অ অ এ সেইটোৰ কাৰণে
সেইটো কাৰণে অ।
হয়না?
অ। আৰু
বিয়া হেৰি হ'ব অ ছেপ্তেম্বৰত বিয়া হ'ব।
অ ছেপ্টেম্বৰত হ'ব নকি?
অ আজি যে আঙঠি পিন্ধালা
আমাৰো এখন বিয়া অ আছে আৰু। ছেপ্টেম্বৰতে হ'ব ছেপটেম্বৰ নে অক্টোবৰতে হ'ব আৰু। তে সেইদিনা মানে লগ পাই কিনে কৈছে আৰু।
অ'।
হ'ব বুলি যাব লাগিব সেইখন গাঁৱতো হ'ব।
বিয়াতো মাতিলে যাবই লাগিব নামাতিলে বেলেগ কথা বেয়া পাব ন।
এতিয়াতো বাৰিষাত বিয়া নহয় ন এই দুই মাহত।
উম, এই পূজাৰ আগে আগে হ'ব আৰু দুৰ্গা পূজা।
অহ অহ বিয়া এনে আহ-আহিন অ', এতিয়া আৰু বাৰিষা নহয় বাৰিষাত মানুহ বিয়া পাতিব নোৱাৰে নহয়।
উহো। নোৱাৰে।
নোৱাৰে।
সেইকাৰণে তোমাৰ হেৰি থৈ আঙুঠি পিন্ধাই থৈ দিলে আৰু।
আঙুঠি পিন্ধাই থৈ দিয়ে অ'।
অ', ছেপ্টেম্বৰত পাতিম বুলি কৈছে ডেটটো ফিক্স কৰা নাই নহয়।
অ', ডেট ফিক্স কৰা নাই।
ডেট ফিক্স কৰা নাই এইটো কৈ থৈছে মাহ কৰি থৈছে আৰু। এতিয়া সুবিধা চাই ডেতটো কৰিব আৰু।
অ'।
সিহঁতৰো মানুহ আহিছে বহুতখিনি সৰু সৰু গাড়ী আনিছি। পাঁচ ছয়খন মান গাড়ী আহিছে সৰু গাড়ী।
এতিয়া ল'ৰাৰ ফালৰ পৰা গৈছা নে ছোৱালীৰ ফালৰ পৰা?
ছোৱালী ফালৰো গৈছি।
অ', ছোৱালী ফালৰ।
আহ ল'ৰাই হেৰি পৰা আহিছে ৰঙিয়াৰ পৰা। বিয়া কৰাব এৰি ঐ আঙুঠি পিন্ধাব।
অ'।
ল'ৰা হ'ল হেৰি চাকৰি কৰে।